কি কৰি আছা?
এ এনেই আছো ৰবা তুমি
মই এনে আছো খবৰ পাতি ভাল?
খবাৰ পাতি ঠিকে আছে দিয়া আৰু চলি আছে বাকী তোমাৰ ভালনে নাই?
ভাল ভাল বাকী? কি কৰি আছা পিছে কিবা কাম কৰি আছ নে এনেই!
এ এনেই আছো ৰবা মানে অলপ গাটো ভাল নহয় আৰু সেইকাৰণে এনে আছো।
অঁ আজি অলপমান এই গপগপি গৰম এটাও আছে নহয় মানে ৰ'দটো দিয়া নাই ইমানখিনি গৰমটো বহুত লাগিছে।
অ মানে যিটো মানে গৰম ন মানে ৰ'দ ইমান নাই দিয়াচোন তথাপিও তোমাৰ। এই গৰমটো বহুত আছে মানে থাকিব নোৱাৰি আৰু এনেকুৱা গৰমত সিহঁতৰ থাকিব এই পাকাত বাগাৰী আছে আৰু বাগৰ দি আছো আৰু
অ বাকী হেৰিছে চাহ তাহ খালা নেকি?
চাহ তাহ খালো। ৰবা ভাত ভাত খোৱা নাই ৰ'বা! তুমি খাল নে নাই?
মইও খালো ৰবা অলপ আগতে মানে উ কালি ৰাতি খেল চাই আছিলো উঠোতে দেৰি হ'ল। সেইকাৰণে চাহ, তাহ খালো মাত্ৰ খাই বোলে এনেই আছিলোঁ কি কৰোঁ তোমাকে এটা ফোন- কৰা যাওক
অ খেল আছিল অ ফিফা যি চলি আছে এ মই কালি চালো ৰ'বা পৰ্তুগালক মেটছ- চাই ভাল লাগিল দিয়া মানে বহুত ভাল লাগিল বাকীখন চোৱা নাই দিয়া মানে ইংলেণ্ডৰ খন চালো অলপ বাকী শুই দিলো আৰু তাৰ পিছত এ পৰ্তুগল খন চালো ভাল লাগিল চাই কিনে
অ অ তাকে পিছে এতিয়া গৰমৰ দিন আহিল এতিয়া কৰ'বাত গা চাই ফুৰিব যাবানে নাই আগতেতো গৰমৰ বন্ধত গৈছিলাই ফুৰিব এতিয়া যাবা নে-
অ জাম ৰবা গাঁৱত এই পৰখি মান জাম ৰবা মানে গাঁৱত আমাৰ এটা অনুষ্ঠান আছে। লগতে তোমাৰ গ্ৰীষ্ম বন্দৰ তোমাৰ যিটো বন্দদিব ন কলেজত দিছে চাগে বন্ধ তোমাৰ- লোকৰ কলেজতো দিব চাগে ত' গাঁৱত যাম ৰ'বা ফুৰি আহিম অলপ দুদিনমান থাকিম তাতে অলপ গাঁৱৰ হাৱা বতা খাই আহিম। ঠাই ৰয় ফুৰিম চাইকেলখন লৈ কিনে নদী আহ কিবা নদীত গা ধুম যাম খা খালত গা ধুম পুখুৰীত গা ধুম গছত উঠিম, আম খাম, জাম খাম, কঁঠাল খাম। ইয়াতে এনেকুৱই হব গৰমৰ দিনতো জানাই এনেকুৱা কুৱা বতৰ কঁঠালৰ বতৰ, লেচুৰ বতৰ, আমৰ বতৰ সেইবিলাক আৰু গছৰ উঠি উঠি কৱাত খাব লাগিব আৰু-
উ অ বাকী অনুষ্ঠানৰ কথা কলা যে কি অনুষ্ঠান আছে পিছে গাঁৱত।
এ আমাৰ তুমি জানা ন নাজানো আৰু কিন্তু আমাৰ তাতে তোমাৰ সেই বুলি কয় এইটো পালনাম বুলি কয় পালনাম অ আ হয় মানে আৰু এটা আমাৰ নামঘৰ আছে ডা আ ডাঙৰ নাম- ঘৰ আছে তাতে প্ৰত্যেক বছৰে বছৰে পালনাম মানে অনুষ্ঠান কৰা হয় মানে এটা- শক্তিমূলক দিন আৰু ধৰ্মীয় অনুষ্ঠান আৰু ত' ইবাৰ মানে অলপ ডাঙৰকে কৰিছে মানে সোণালী এইবাৰ আৰু সোণালী জয়ন্তী বুলি কয়। ত সোণালী জয়ন্তী হ'ব তাতে ত' সাত দিনৰ কাৰ্যসূচী সাত দিন আঠ দিনৰ কাৰ্যসূচী হয় ত' সেই যেইযেয়া মানে সেই তাকেই আৰু ধৰ্মীয় অনুষ্ঠান যিহেতু আমি মানে আমি অলপ। আমি তোমাৰ যিটো এশৰৰ নাম ধৰ্ম সেইটো আমি মান মানোতো মানে সকলোৱে বেলেগ বেলেগ মানে দেচোন- আমি সেইটো মানুহ এশৰণ নাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱে যি তোমাৰ আহ- সেই দি গৈছিলে। আৰু আমাক আমি সেইটো মানুহ কাৰণে আমি- এইবিলাক আৰু ধৰ্মীয় অনুষ্ঠান বিলাকত ভাল লাগে আৰু যাই কিনে-
বাকী তোমাৰ ক'ত যোৱা অ প্লেন আছে এয়া মানে তুমি ক'ত যাব পিছে গৰম বন্ধত-
অ আমাৰো মানে তুমি যে ক'লা উম নামৰ কথা আমাৰো গাঁৱত মানে এখন নাম হ'ব আৰু য'ত জাই মাজ মনলৈকে আমাৰ এটা মানে তোমাৰ মন্দিৰ আছে আৰু- কিবা বাৰগোপাল মন্দিৰ, বুলি কয় সেইটোত মানে নাম হয় আৰু প্ৰত্যেক বছৰে ডাঙৰ ডাঙৰকে এই পাঠক বুলি যে কয় যোনে নাম চাম ধৰে ত তেওঁলোকক মাতা হয় ডাঙৰ ডাঙৰ তাৰ পিছত এ বহুত মানুহ হয় আৰু মানে মেলাৰ দৰে ক'ব পাৰা। ত সেইবিলাক হয় ত তাকে এইবাৰ মানে আমাৰ শৰাই দিব চাগে তাতে মানে প্ৰত্যেক বছৰেতটো দিয়া যায় কিবা এটা। কিন্তু এইবছৰ কিবা এটা অলপ ডাঙৰকে কিবা দিব খুজিছে মাহতো ভাবি আছে দিয়া যাব- ত' সেই ক্ষেত্ৰত ভাবিছো আমিও তালৈকে যাম আৰু তাতে মানে আৰু- যিবিলাক তুমি কলা নাই এই যিটো অনুষ্ঠান নাম ধৰা যিটো এটা প্ৰথা নাই সেই প্ৰথাটো কিন্তু বৰ ধুনীয়া লাগে দিয়া আৰু মইতো তোমাৰ যেতিয়া যাওঁ আৰু এই নাম চাম চাবলে যেতিয়া যাওঁ তেতিয়া- তোমাৰ এই তাৰে যিটো এটা হলো দিয়ে নহয় লালচাহ আৰু লুচি সেই লুচি আৰু লাল চাহ খাই যে কি সোৱাদ লাগে তাত সেনেকুৱা আৰু তাৰে প্ৰসাদ চসাদ খোৱাই ধৰি লোৱা বহুত ভাল লাগিছে আৰু মন প্ৰাণ ভৰি যোৱা যেন হয় আৰু তুমি যদি যাই পাইছা তুমিতো সেনেকুৱা অনুভৱ কৰিছে যিহেতু হয় চাগে মোৰ মতে
হয় হয় পাইছো মই মানে এনেকুৱা আৰু উপৰি তোমাৰ এই যিটো আমাৰ আহ অনুষ্ঠান আছে ধৰ্মীয় অনুষ্ঠান বিলাক সেইবিলাক আমাৰ কাৰণে ভাল আৰু মানে সেইবিলাক আমি আমি সেইবিলাকত মানে থাকিব লাগে আৰু তেতিয়া আমি যিটো ধৰ্ম আছে ধৰ্ম কথা জানিব, পাৰিম আমাৰ যিটো অ, অনুষ্ঠান বা তোমাৰ আমাৰ যিটো শিপা সেই শিপাৰ লগত আমি জড়িত হৈ থাকিব পাৰিম ত সেইবিলাক লগত আমি সদায় জড়িত হৈ থাক থাকিব লাগে আৰু তুমি ক'লা যে তোমাৰ গাঁৱত ব গোপাল ত আমাৰ তাত হয় বাৰু বাৰ গোপাল মানেইটো এতিয়া নহয় বাৰু আহ মানে অলপ মানে তোমাৰ এই মাঘ মাঘ বিহুত মাঘ মাহত মানে যেতিয়া তোমাৰ ভোগালী বিহু হয় তাৰ ত তেতিয়া হয় মানে সেই সময়ত ধৰি বাৰগোপাল বুলি আমাৰ এটা জেগাটোৰ নামটো মই পাহৰি গ'লো কিন্তু তাতেই হয় আৰু পালো বুলি ত' তাতেও যাওঁ কিন্তু যেতিয়া গাঁৱত থাকো তাতে যাওঁ মানে বহুত মানুহ ভিৰ হয় মানে আৰু সকলোৱে চাকি বন্তি দিবলৈ আহে ত ভাল লাগে আৰু মানে সকলোৱে যে নিজৰ যিটো শিপা হয় সেই শিপাডাল ধৰি ৰাখিব জানিছে সকলোৱে যে মানে এটা ধৰ্মীয় যি যে তেওঁলোকৰ কি বুলি ক'ব ল কওঁ এতিয়া মই তোমাৰটো ধৰ্মৰ প্ৰতি যিটো আত্মবিশ্বাস বা তোমাৰ ভগৱানৰ প্ৰতি যিটো আত্মবিশ্বাস বা বা তেওঁলোকৰ যিটো অ আজিকালি মানুহতো বহুত বহুতে মানে এইবিলাক নামানেই বা তোমাৰ আজিকালি যিবিলাক পৰম্পৰা আছে বা আমাৰ তোমাৰ যিবিলাক ৰীতি নিয়ম আছে সেই ৰীতি নিয়মবিলাক আমাৰতো বেছি ভাগে এতিয়া নামানে। কিন্তু সেইবিলাক মানে দেখিলে ভাল লাগে আৰু যে এতিয়াও মানে মানুহে ভগৱানৰ ওপৰত বিশ্বাস কৰে। ভগৱানৰ চাকি বন্তিয়ে এযোৰ জ্বলা আৰু সেনেকুৱা বুলি ভাব আহে আৰু বহুতে তো সেয়াই দিয়া সেয়াই দেখি ভাল লাগে বাকী তুমি কি ক'বাহে এই পৰম্পৰা আৰু ৰীতি নীতিৰ ওপৰত তোমাৰ কিবা মতামত
হয় দিয়া মানে ময় এই ধৰ্মীয় অনুষ্ঠানৰ কথা ইমান যানা নাছিলো কিন্তু যোৱা তোমাৰ চাৰি পাঁচ বছৰত যেতিয়া আমি গাঁৱত গৈছো আৰু প্ৰত্যেকটো যিটো আমাৰ নাম হয় প্ৰত্যেক বছৰে যাওঁতো তেতিয়া মানে জড়িত হৈ হৈ তাৰ লগত থাকি থাকি বুজি পোৱা হৈছো আৰু সেই নাম খনৰ গুৰুত্ব বা যিটো আমাৰ এটা তোমাৰ ধৰ্মীয় আস্থা বুলি ক ন সেই ৰাস্তাটো যে কিমান দৰকাৰী সেইটো গম পোৱা যায় তো মানে কি হয় ধৰ্মীয় আস্থাৰ ওপৰত কথা ক'ব গ'লে মানে বহু মানুহে ধাৰা বেলেগ বেলেগ আস্থা থাকে তো বহুত মানুহে বেলেগ বেলেগ আহ কিন্তু মানে বস্তু ভাৱে বস্তুক মানে কিন্তু যিবিলাক মনৰ ভাৱ বা মনৰ অনুভূতি। সকলোৰে সমানে আৰু তোমালোকে যেনেকে ক'লা যে তোমালোকে এশৰণ নাম ধৰ্ম পালন কৰা। আমাৰ হয়তো বেলেগ হ'ব পাৰে কিন্তু আমাৰ যিটো অনুভৱ সেই ধৰ্মীয় অনুষ্ঠানটো যোৱাৰ পিছত বা সেই ধৰ্মীয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পিছত সেই অনুভৱটো সকলোৰে একে সেই মানে কি হয় এনেকুৱা ধৰ্মীয় অনুষ্ঠানত যেতিয়া আমি অংশগ্ৰহণ কৰিম বা আমাৰ এইবিলাক আগন্তুক প্ৰজন্মই এইবিলাক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেওঁলোকেও বুজিব যে এই ধৰ্মীয় অনুষ্ঠান সমূহে কিদৰে মানে অসমীয়া জাতিটোক যে আগবঢ়াই লৈ যাই আছে। পৰম্পৰা বা ৰীতি নীতিৰ ক্ষেত্ৰত সেই যিবিলাক তোমাৰ ধৰা আমাৰ ককা আইতা দিনৰ পৰা চলি অহা পৰম্পৰা যিবিলাক সেই পৰম্পৰা যে এতিয়াও একো সলনি হোৱা নাই সেই বিষয়ে। মানে আগন্তুক কেইবছৰ মানত তোমাৰ আহ, কোৱা যোৱা বুলি ক'ব পাৰি আৰু মানে মই ভাবিছো কাৰণ বৰ্তমান সময়ত তুমি দেখিবা বহুত এনেকুৱা অনুষ্ঠান আছে য'ত মানে আমাৰ যিটো ধাৰ্মিক আস্থা বা ধৰ্ম যিবিলাক আমি নাম প্ৰসং সংগ্ৰ কৰোঁ সেইবোৰৰ ওপৰত গুৰুত্ব দিয়া হয় মই উম বহুত বাতৰিতো দেখিছোঁ। ত' এই ক্ষেত্ৰত এটা লাভো হয় দিয়াচোন কাৰণ এই এইবোৰে কি কৰে যে আহ যিবিলাক আগন্তুক প্ৰজন্ম তেওঁলোকক অধিক আকৰ্ষিত কৰে ন' আমাৰ যিবিলাক তোমাৰ ধৰ্মীয় ৰীতি- নীতি আছে। পৰম্পৰা আছে সেইবোৰৰ বিষয়ে জানিবলৈ ত' এনেকুৱা ক্ষেত্ৰত অলপ ভাল দিশ আছে। দিয়াছোন বৰ্তমান প্ৰজন্মৰ ক্ষেত্ৰত ক'বলৈ গ'লে, কাৰণ তেওঁলোকেও মানে ইচ্ছা কৰে জানিব। বোলে নিজৰ নিজৰ যিবিলাক ধৰ্মীয় পৰম্পৰা হওঁক আমাৰ ৰীতি -নিয়ম হওক সেইবিলাকৰ কথাও জানিবলৈ ইচ্ছা ক ৰে ত 'এনেকুৱা কিছুমান ভাল দিশ যিটো বৰ্তমান সময়ত মই দেখিবলৈ পাওঁ আৰু কাৰণ মাজত তোমাৰ দুই -তিনি বছৰ আগত আমি তেতিয়া এইবিলাক নাম -প্ৰসংগ কৰিছিলো তেতিয়া মানে বহু মান ল'ৰা -ছোৱালীয়ে ইচ্ছাই কৰা নাছিলে এইবিলাকত চাব বা এইবিলাকত অংশগ্ৰহণ কৰিব কিন্তু এতিয়া তাৰ সলনি তোমাৰ বহু ল'ৰা- ছোৱাল ৱালী তোমাৰ এই নাম -প্ৰসংগ কৰা বা নাম প্ৰসংগত অংশগ্ৰহণ কৰা বা যোগদান দিয়া তুমি দেখি বলৈ পাবা। ত' সেয়ে আৰু এই বিষয়ে বাকী কিবা তুমি কবা নেকি?
ক'বলৈ গলেতো আৰু বহুত আছে তোমাৰ এতিয়া ধৰা আমাৰ যিবিলাক ৰীতি- নীতি তুমিটো কলাই আমাৰ আজিকালি নতুন প্ৰজন্ম যে আছে বহুতে আঁকোৱালি লৈছে আৰু ত'সেইটো যাতে আৰু আঁকোৱালি লৈ থাকে। তেতিয়াই তোমাৰ যিটো আমাৰ শিপা- শিপাডাল আমাৰ বজাই ৰাখিব যিটো আমাৰ অসমীয়া জাতিৰ যিটো তোমাৰ গুৰুত্ব বা অসমীয়াৰ যিটো সংস্কৃতি- সংস্কৃতি বজাই থাকিব। সেয়ে দিয়া আৰু বাকীনো কি ক'ম মই আৰু তোমাৰ এই ধৰি লোৱা তুমি যে ক'লা অসমৰ য যিটো পৰম্পৰা এতে তোমাৰ যিটো অ' আজিৰ ল'ৰা আগুৱাই আহিছে য'ত তোমাৰ আহ তেওঁলোকে অংশগ্ৰহণ কৰিছে প্ৰত্যেকটো সেহঁতে তু' এইটো ভাল কথা দিয়া মই তোমাৰ গাঁৱত গেলে দেখা পাওঁ সৰু- সৰু যিবিলাক আহ সৰু -সৰু ছোৱালী হওক বা ল'ৰা হক তেওঁলোকে মানে নাগাৰা- বজোৱা বা দিহানাম প্ৰতিযোগিতা আৰু তোমাৰ থিয়া- নাম বা অন্যান্য বিলাক অহ তোমাৰ অংশগ্ৰহণ কৰিব পাৰে আৰু সাংস্কৃতিক যিবিলাক ক্ষেত্ৰ আছে বহুত আগবাঢ়ি আহে তোমাৰ ধুতি- কুৰ্তা এনেকুৱা ধুতি তোমাৰ কিৰণ বা তোমাৰ অ মেখেলা -চাদৰ এনেকুৱা সকলো পৰিধান কৰি আহে আৰু সেই দিয়া সেইবিলাক দেখি ভাল লাগে দিয়া। সেইকাৰণে মোৰ তোমাৰ এইবিলাক ধৰ্মীয় অনুষ্ঠানত যাওঁ ময়ো ধুতি বা তোমাৰ পীৰন পিন্ধি কিনে এইবিলাক অনুষ্ঠানত অংশগ্ৰহণ কৰো ভালে লাগে দিয়া। বাকী কিনো ক'বা আৰু ইয়াৰ ওপৰত ক'লে শেষে নহ'ব বাকী থৈছো দিয়া নহলে আজি।
অহ, দিয়া হ'ব দিয়া।